দিচনে
অ', শুনি আছো, ক' ভাত বনালি মই শুনি আছোঁ।
ভাত বনোৱা নাই, নাই নাই ৰুটি বনাই আছিলোঁ।
অ' আছোঁ এনেই চাহ তাহ খালি
চাহ খোৱা নাই খাম আৰু এতিয়াহে আজৰি হৈছোঁ খামহে এতিয়া গা পা ধুই আহিছোঁ এই ৰুটি আজি দেৰি ৰুটি চব্জি বনাইছোঁ দেৰি হ'ল আজি এইকেইদিন দেৰি হৈছে দে তই অকলে আছ আও
অকলে আছোঁ
অ' মোৰ উঠা দেৰি যে
অ' উম উম আজি বৰষুণ পৰি আছে ঠাণ্ডা পৰিছে ছে শুয়ে আছ আৰু ন
অ' এতিয়া নাই নহয় এতিয়া আকৌ হেৰি গৰমেই চোন গুপ গোপকে
অ' এতিয়া গৰম ৰাতিপুৱা ঠাণ্ডা পৰি আছিলে আকৌ বৰষুণ পৰি পেলাই মই সোনকালে উঠিলো এই ডিউটি আছে যে
তাতো কৰিছা নে?
তাৰপিছত উঠি পেলাই হে তাৰ ডিউটিত গল মই ঘৰ-চৰ শাৰী লৈ পেলাই চাহ-তাহ জোগাৰ দিলো আকৌ কাপ পোৰ কেইটামান ধুলো, ধুই লৈ পেলাই এতিয়া চাহ-তাহ খাই আজৰি হয় অকমান বহিছোঁ তাৰপা বোলো আকৌ ভাত বনাম আৱ তাৰ আহা দেৰি হ'ব যে অ কিবা বনাই থৈ দিম অ অ অকমান তেওঁক ভাত কেইটাকে বনাই পেলাই খুৱাও বোলো ন থাকিব পাওহি ইয়াত গৰম বেছি যে
অ মাজে-মাজে এনেকে গৰম বন্ধ অ ধুনু গৈ থাকিব পাই
তাইৰ ভাল হব। হা
অ ধুনু বোলো গৈ মাজে মাজে থাকিব পাৰে এনেকে অ অ
থাকিবহি পাৰে আও এ থাকক সিহঁতে আগতে মাকজনীৰ তাতো থাকক গৈ আগতে মাজনী তাত বহুত থাকোগৈ এতিয়াহে যোৱা নাই মই এই ঘৰত কামত লাগি থাকো যে সেইকা কাৰণে মানে কাম ক্ষতি কৰি আহিব মন নাযায় ন
সেইটোৱেতোন ঘৰৰো কাম
অ উম আকৌ কাবা কিবা কিবি বনাই থাক কা যায় যে সেইকাৰণেহে এয়াক ইয়ালে আহিলে ক্ষতি হৈ যায়গৈ। উম, ইয়াত এনেই থাকা যায় যদিওঁ ইয়াত মই এনে কিবা কিবি বনাই আছো বাৰু এনে থাকা সময়খিনি অ লৈ আহিছো আৰু তাকে বনাই আছোঁ
অ ভালে
অ এ ঊলৰ কাম যে সেয়া লৈ আহিছো যে ঊলৰ কাম কৰিব লৈ আহিছো আৱ তাকে ভাত কিহে বনাবি এতিয়া?
ভাত এ মাছ আছে মাছেদি বনাম আৱ মা
আ কোনোবা আলহী আহিছ
ছে বনাব মাংস চাংস নাই অ আলহী আহিছ ছে অ মাছকে বনাম
অ' মাছকে বনা টেঙা দি পেলাই বনা আও গৰমত টেঙাটোৱে ভাল ন মছলা খোৱাতকে উম অ'
টেঙাই ধৰক খাওঁ গৰমত বনাওতেও একো জনজাত নাই ন পাঁচপন কেইটামান দি দিলি আও হয়।
জনজাত নাই অ' পাঁচপন দি পেলাই অকমান এ ভুল, বিলাহী এনেকে বনালেও বনা বা নেমু টেঙা দি বনালেও বনা ন
অ' তেনেকে
মই তাকে ভাবিছো এই মাটিমাহ কেইটামান আছে তাকে বনাও নেকি। মাটিমাহটো ঠাণ্ডা যে ন' মাটিমাহ।
হয় নেকি কিহেদি বনাব?
অ' টেঙা দি বিলাহী দি বনাম। চকাল গুচা পেলা অ'
তিয়াই থৈছ' তিয়াই থৈছ'?
অ' অ' তিয়াই থৈ দিছো তাকে বনাম আৰু
অ' চকল গুচাই পেলাই বিলাহী বিলাহী দি বনাবা চোন বৰ ধুনীয়া লাগে খাই।
অ' অ' বনাও নহয় ভাল লাগে বিলাহী টেঙা হব লাগে। আজিকালি বিলাহী আক' উম টেঙা নহয় যে।
থাকিলে মই খাৰ দিও বনাও। খাৰ দি বনালেও ভাল লাগে খাই।
অ'।
এই অ হেই ধনিয়াটো কাটি দিব লাগে বঙালী ধনিয়াটো খাই বৰ ধুনীয়া লাগে এনে অইনকে মাছ মাংসতকে সেইকেইটা ভাত কেইটা ভালকে খাব পাৰি ন?
অ' সেইকেইটাই ভাল লাগে।
আহ আহ তাকে।
মাটিমাহ নৱনুৱা হলে মাটিমাহ মই আছে তিৱাহে নাই ৰ নিতিয়ালৈ হ'ব নলে
অ' নিতিয়ালৈও ধৰি লওক খাৰ দিলে নিতিয়ালৈও কথা নাই। অ' খাৰ দি বনাবি আৰু কলা খাৰ। হা? উম উম। অ হুচেল নহয় প্ৰথম তে সিজাই লবি সিজাই লৈ তাৰপিছত নহৰু দি তেল মাৰি দিবি নহয় তাৰপিছতহে খাই দিবি প্ৰেছাৰ কুকাৰত নিদিবি।
অ'।
প্ৰেছাৰ কুকাৰতে খাৰ দিলে উ হেৰি হৈ যাব নহয় গোটেইটো উঠি আহে দেখোন।
অঁ।
উম ওলাই যায় গোটেই একেবাৰে ওফন্দি পেলাই ৰঙা বেঙুনীয়া হৈ যায় গৈ হেই টো বেয়া লাগে ন' প্ৰেছাৰ কুকাৰটো মই সেয়া তেল মাৰোতে হে খাৰ দি দিওঁ আৰু।
তেল মাৰিও দিয়?
এ' কিছুমানে তেল নামাৰে মই তেল মাৰি দিওঁ।
অ'।
নহৰু আদা দি। তেল মাৰি দিম।
অঁ অঁ তেল নকৰিলেও হ'ব অঁ হেই নহৰু আদা তাতে দি
তাতে দি পেলাই খুন্দি পেলাই দিব লাগে সেইখিনি অ বৰ ধুনীয়া লাগে খাই। সোৱাদটো ভাল লাগে অঁ। অ তেনেকেও খাওঁ কেতিয়াবা কেতিয়াবা আকৌ ন তেল মাৰি দিওঁ। অ অ।
অ বনাব লাগিব ৰ। অ মাটিমাহতো আৰু যেনেকে আমাৰ ত
এতিয়া ধান চান ৰুলি যে ৰোৱা বোৱা কৰিছে নে নাই তহঁতৰ তহটৰ গাওঁত মাটি চাটি ৰুইছে নে নাই।
উ
অ
ৰোৱা হল। বৰষুণে নাই এইকেইদিন আজিহে পৰিঢ়িছে দিছে অ কাম খিনি আছে।
চাক পানী হোৱা নাই ন বৰষুণ নাই নহয় ইমান। এনে অহাৰ শাওনত যেনেকুৱা বৰষুণ ন এবাৰ নাই বৰষুণ।
অ বৰষুণে নাই ঠায়ে ঠায়ে বৰষুণ হৈ আছে।
অ উম থায়ে থায়ে জুতি লাগিছে। হে থাইয়ে থাইয়ে নাই এইফালে নাই দে বৰষুণটো। হয় এইফালে বৰষুণ নাই বোলোঁ উম।
তাউনহতি বৰষুণ আছে বা কম দে বহুত কম আগতে কিবা আমাৰ এই সন্মুখতে এইখিনিজনতে পানী নহয় মাছ ওলাই থাকে। একদম পুৰা এ নাই না।
এইবাৰ নাই মাছ চাছ ওলালে তেওঁ বৰশী চৰশী বাব পৰা যায় ন। মই এতিয়া বৰ ভাল পাওঁ বৰশী বাই।
অ জুলাই মাহত ন বহুত বালো হয় বুলো এতিয়া নাই পানীয়ে হোৱা নাই আৰু।
অ এদায় বোলোঁ মইয়ো যাম বুলি ভাবিছোঁ। সেইডখত বৰশি বাম গৈ বোলোঁ ন।
হ অ ব এতিয়া হোৱা নাই অহা মাহত হয় নেকি বোলোঁ জুলাইত।
অ এসপ্তাহ মান যদি নেৰা নেপেৰা বৰষুণ হয় পানী হত
পানী হয় যাব।
উম পুখুৰী চুখুৰী ভৰ্তি হোৱাৰ লগে লগে তাত আক সেদখত লগতে পানী হয়।
অ।
লগতে হয় মাছবলা এ মিস্ত্ৰী কিটাক কইছো এবাৰো মাছ কিবা বোলোঁ মাৰি মাৰি দিলা এবাৰ বোলোঁ। পানীয়ে হোৱা নাইচোন। অ বৌ সেইদিনাখন কিবা সেইখিনি টাইমত পানীয়ে আছে ইয়াত। এইবাৰ পানীয়ে নাই কি হয় আৰু পুহমাহ আছে নহয় জুলাই মাহটোত।
উম উম জুলাই মাহটোতে হ'ব ফাগোৱা কোনোবা বা পানী হয় কোনোবা বা নহয়। কোনোবা এবাৰ খেতিয়ে নহয় হয়, কোনোবা এবাৰ ভাল হয়। এই খেতি কৰিলে, সেইটোয়ে দিগদাৰ আৰু হয়, নে? হেল্ল' শুনি আছানে?
শুনি আছো, শুনি আছো, খেতি কৰিলে বোলো খেতিৰ দিন না বোলো খেতি কৰা মানুহ বিলাকৰ, এবাৰ যদি হয় এবাৰ নহয়।
অ এবাৰ নহয়, আমাৰ সেই আগতে তেনেকুৱাই হয়। এবছৰ খেতি ভাল হয়, এবছৰ নহয়।
অ এবাৰ কৰিব দিছেনে, কৰিছেনে এবাৰ?
কৰিছে এতিয়া, পানী হোৱাই নাই বোলে সেইডখত
অ',
মানুহটোৱে সেয়া হাল-চাল বায় থৈ দিছে, আও ৰুব পৰা নাই কিবা আকৌ ৰুলে লগতে পানী আহিল, গোটেই একবাৰে তল যোৱাৰ নিচিনা হল, তেওঁ হ'ল বাও ধান। ইমান ভাল নহল আও, তাৰ আগৰবাৰ আকৌ ধুনীয়া হৈছিলে ধান। উম
উম, সেয়াই আৰু, তেনেকে এবাৰ এবাৰ কি হয় জানো, এবাৰ হলে এবাৰ নহয়।
অ', এবাৰ গুতি লাগে, এবাৰ নালাগ
সেয়াইতোন, আহ, ইয়াটো বাম মাটিসোপ হাল বাই বাই থৈ দিছে, বৰষুণ অলপ হেৰি কৰি আছে কিজানি
উম এ কলমৌ শাক
গজিছে।
কলমৌ শাক গজিছে নে?
কলমৌ শাক নাই, নাই, নাই।
না অ' কলমৌ শাকটো খাই, ভাজি খাই, ভাল লাগে যে ন। এতিয়া আও শাওন মাহ শাওন ভাদৰ পা নাখায় আও হয়।
অ',
এই আহাৰ মাহটোহে খায়, শাওন ভাদত পানী বঢ়া দিন যে তেতিয়া নাখ
অ', এতিয়া নেখায়, এনেকে হেৰি এতিয়া নহলে কিয় জানো, এইপিনে ৰুৱা
উম, উম, এ তাতে মানুহ এজনী যে শাক আনি, আনি কিন্তু বেছি থাকে, সেইফালৰ পৰা মানুহ এজনীয়ে। শাক-চাক চিঙি পেলাই
হয়, নেকি এ আও বেলেগ কবাত। এইডোখৰত নহয় চাগৈ, এইডোখৰো বেলেগ ক'ৰবাত।
অকমান আঁতৰলৈ চাগে অ' মানুুহ জনীক সেয়া কেতিয়াবা পাওঁ নহয় লগ।
অ', কোনখন পথাৰত তাইক সোধ।
দে হ'ব দে ন।
হ'ব দে, হ'ব দে। এ সেনেকৈ